হেল্ল', হেল্ল',
অ' শুনিছানে
অ', শুনিছো শুনিছো। কি কৰিছা?
অ', এই এনে আছিলো ৰবা, অলপ মোবাইল ফোনটো চাই আছিলো, ফটোবোৰ দেখিলো বোলো ক- অ' স্কুলৰে,
অ',
তাকে বোলো অলপ মনত পৰিলে এই সিদিনা আকৌ স্কুলৰ পৰা অলপ আহিলো মানে তাৰে ওচৰৰ ৰাস্তাৰে গৈ আছিলো ন বিদ্যালয়খন দেখি অলপ মনত পৰিলে আৰু
অ' আচ্ছা আচ্ছা আচ্ছা, মইয়ো আজি দুমাহমান হল ৰবা দুমাহমান হল, বিদ্যালয়লৈ এপাক গৈছিলো। গৈ পেলাই তাতে - মানে শিক্ষাগুৰুসকলক অলপ মানে লগ কৰিলো, আচাৰ্য আচাৰ্য্য সকলক। ত' লগ - কৰি পেলাই মানে পুৰণি দিনৰ কথাবোৰ একদম মনত পৰি গৈছিল মোৰ মানে।
অ' আৰু লগ লগ বান্ধৱী বোৰো মনত পৰি যিহেতু কেনেকুৱাকৈ আমি তাতে স্মৃতি বোৰ মানে আছিলে আমাৰ স্মৃতি বোৰ বহুত আছে ন। বা সময়বোৰ কটাইছিলো সেইবোৰ মনত পৰে আৰু যেতিয়া বিদ্যালয়খন দেখো বা বোৰ দেখো
দিয়া দিয়া এই মানে ফটোবোৰ চালে মানে মনত মানে সেই বিদ্যালয়ৰ দিনৰ মানে যিখিনি স্মৃতি সেইখিনি ভাঁহি উঠে
হয় হয় তাকেই আৰু মানে
বাকি কি কয় তুমি এই কি কয় মই মানে জানে অ' মই মানে তোমাক ক'ব পৰিছো মই তোমাৰ এ মানে মই তোমাৰ বিদ্যালয়ৰ সপোনবোৰ দেখো জানা নে? এতিয়া মই মানে মাজে মাজে এনেকুৱা সপোন দেখো যে মই মোৰ মানে সহপাঠী সকলৰ সৈতে মানে মই বিদ্যালয়ত মানে তোমাৰ শ্ৰেণী কোঠাত পাঠদান কৰি আছো মানে আৰু মানে আমাৰ শিক্ষকে মানে শিকাই আছে মই মানে এতিয়াও মানে এনেকুৱা দেখো মানে তোমাৰ সমাজ বিজ্ঞান, ইংৰাজী এইবিলাক বিষয় মানে পঢ়ি থাকা এনেকুৱা সপোন দেখা পাওঁ মানে। মই আৰু মানে মোৰ মানে এই বিদ্যালয়ৰ স্মৃতিতো যিহেতু মানে তোমাৰ ৰঙীন স্মৃতি ন এইটো মানে মোৰ মাথাত মানে তোমাৰ মানে মনত মানে এতিয়াও মানে আছে মানে যদিও আজি বিদ্যয়ালয় এৰা বহু বছৰ হ'ল তথাপিও মানে তাৰ মানে শ্ৰেণীকোঠাত পঢ়া যি মানে আ স্মৃতি সেইবোৰ মানে স্মৃতি এতিয়াও স- পোন মানে মোৰ হেৰিত আহে মানে মোৰ মনত আহে।
অ মোৰো আহে ৰবা মই কিন্তু পাছে এনেকুৱা সপোন দেখা নাই। হ'লেও মোৰ মানে মনত পৰে আৰু স্মৃতি এ বিদ্যালয়ৰ স্মৃতি বোৰৰ। সেনেকুৱাকৈ আমি লগবোৰে মিলি জুলি একেলগে খেলিছিলোঁ। বা পঢ়া শুনাই কৰিছিলো বা আমি তাত একেলগে মিলি জুলি টিফিন বোৰ খাইছিলো ন একেলগে সেইবোৰ মনত পৰে আৰু। এতিয়া বেয়া লাগে আৰু মনত পৰিলে বহুত দুখ লাগে।
হয় হয় হয় হয় হয়। মানে অ শুনিছো শুনিছো মই বোলো তাকে মানে এতিয়া উপায় নাই দিয়া আগতে অ সৰু হৈ থাকোতে বিদ্যালয়ত যাওঁতে মানে ভাবিছিলো যে কেতিয়া ডাঙৰ হম, কেত- তিয়া কলেজ যাম কিবা কৰিম কিন্তু এতিয়া ডাঙৰ হোৱাৰ পিছত মানে এতিয়া আকৌ মানে গ মানে এতিয়া আকৌ দেখিলো যে বিদ্যালয়ৰ দিনবোৰ হে ভাল আছিল সেইবোৰ মানে অতি- মধুৰ দিন আছিল তেতিয়া একো মানে মানে আমাৰ চিন্তা নাছিলে তেনেকে আমাৰ মানে একো হেৰিও নাছিলে ধৰা আমাৰ মানে ফিজি- মানে আমাৰ যিটো মানে শাৰীৰিক অ ক্ষমতা সেইটোও বেছি আছিলে আমি ধৰা বেছিকে খেল ধেমালি টো মানে আমি খেলিছিলো সেইবোৰ কৰিছিলো মানে ত একটা দিন বহুত ভাল লগা আছিল দিয়া।
তাকেই আৰু যেতিয়া আমি ধৰা স্কুল যাবলৈ এটা উৎসাহ আছিলে ন। দে ৰাতিপুৱাই উঠিয়ে স্কুল গৈয়ে লগবোৰ লগ আৰু আমি দেখা পাম। বা খেলা ধূলা কৰি লৰা একেলগে মিলি জুলি আমি পঢ়িম মোৰ এতিয়া আৰু কলেজীয়া জীৱন পাইছো যিহেতু কলেজ আমি গ- লেও হয় নগলেও হয় কাৰণ আমি কলেজ যাবই লাগে আমি দহটা বজাত। বা নটা বজাত আমি ৰাতিপুৱা উঠিবই নালাগে জল্দি সেয়াই।
হয় হয় হয় ঠিক কথা কৈছা তুম- বাকী তাকে আৰু হেল্ল' শুনিছা নে? অ অহ বাকী কি কয় বাকীটো এতিয়া কলেজৰ বন্ধও চলি আছে চাগে?
অ অ এতিয়া বন্ধ দিছে ৰবা। তোমাৰ দিছেনে নাই পিছে?
উম উম বন্ধ চলি আছে মোৰো তাকে কি কয় তাকে আৰু। এই গৰম যে বহুত মানে এই গৰমৰ দিন তাত মই তোমাৰ এই তিয়হ কাটি পেলাই খাবলৈ বিৰাট ভাল পাওঁ দেই। তিয়হ চকলিয়াই পেলাই খাওঁ তুমি খোৱা নে?
কি ক'লা আৰু এবাৰ কোৱাচোন শুনিয়ে নাপালোঁ এইবাৰ।
অ মই কৈছো এই বহুত গৰম না গৰমৰ দিন কি তাত বোলো এই অলপ তিয়হ চিয়হ কাটি পেলাই চকলিয়াই খাৱাৰ মজাই বেলেগ মানে তুমি খোৱা নাই তিয়হ এনেকে কাটি পেলাই?
অ অ খাওঁ খাওঁ এনেকুৱা মানে আৰু তাত ধৰা অলপ জ্বলা নিমখ দি এনেকুৱাই খাইয়ে ভাল লাগে ন। গৰমৰ দিন যিহেতু আৰু গৰমত থাকিবও নোৱাৰি।
কি কবা ইমান গৰম পৰিছে এতিয়া আকৌ এনেতো আমি জানোৱে ন যে গৰম খনত ঠাণ্ডা পানী আমাৰ খোৱা ইমান হেৰি নালাগে খাব নালাগে হলেও মানে এতিয়া ফ্ৰিজৰ পানী নোখোৱাকেও থাকিব নোৱাৰি ইমান গৰম পৰিছে যিহেতু
উম হয় দিয়া হয় দিয়া ফ্ৰিজৰ পানী বৰ মানে দৰ দৰকাৰী বস্তু নিচিনা হৈ গৈছে আৰু ফ্ৰিজৰ পানী বেছি খাব নোৱাৰি দিয়া এই গোটেই চৰ্দি চৰ্দি এইচপ হেৰি কৰি থৰে বেৰি ধৰে চৰ্দি
তাকে পানী খা পিছে অ কোৱা
অ চৰ্দি জ্বৰ এইবোৰ মানে বেছি হয় মানে এইবোৰ মানে একদম মানে সেইকাৰণে মই মানে বেছি ফিজৰ পানী নাখাও কাৰণে তোমাৰ এই গৰমে গৰমে মানে আহি পেলাই মানে মুঠো খাব নালাগে ফ্ৰিজৰ পানী
অ এইটো হয়ে এই এইটোতো আমি চবেই জানিব লগা কথাই ন যে আমি কৰবাৰ পৰা গৰমে গৰমে আহি ফ্ৰিজৰ পানী খাব নোৱাৰে কাৰণ সেইবোৰ খালে আমাৰ এতিয়া বেমাৰ এই গৰমত যিহে ন মানুহৰ বেমাৰ হৈ থকা শুনিছোৱে এই বোলে জ্বৰ এই বোলে চৰ্দি এইবোৰ বেমাৰ হৈয়ে আছে
হয় হয় হয় তাকে তাকে
তাকে আৰু অ পাছে তুমি স্কুলৰ শিক্ষকসকলৰ লগত এতিয়াও কথা পাতা পাত পাতা নে নাই পাছে
অ শিক্ষকসকলৰ লগত আছিলে আজি এক দুবছৰ মান আগলৈকে কিন্তু এতিয়া সময়ৰ ব্যস্ততাৰ মানে ফলত মানে তেওঁলোকৰ লগত এনেকে আলাপ আলোচনা কৰা হোৱা নাই মানে তেওঁলোকৰ লগত বাৰ্তা চাৰ্থা ইমানকে লোৱা হোৱা নাই মানে তোমাৰ কৰ'বাত দেখিলে যদি লগ পাওঁ তেতিয়া মানে কথা পাতো ভাল দৰে কিন্তু মানে এনেকে ফোনত মানে বা ৰ্তা লোৱাতো হোৱা নাই দিয়া মানে এইটো মানে অলপ মানে আজি হ'ল আজি এক দুবছৰ মানৰ পৰা লোৱা নাই বাৰু তুমি পাতা নেকি?
নাই নাই মই মানে মোৰ মানে আৰু শিক্ষকজন অলপ মোৰ ঘৰৰ অলপমান ওচৰতে থাকে ৰবা নে ওলালে ধৰা দেখ দেখো আৰু কেতিয়াবাই দেখিলে আৰু মাত বোল কৰা আৰু কি খবৰ ভালে আছে নে নাই সেইবোৰ সুধা সুধি আৰু হয় আৰু সেনেকুৱাই মই এনে মানে ফোন কলো কৰি নাথাকো আৰু কিন্তু লগবোৰৰ এতিয়া মোৰ মাতবোল আছে দেই ভাল লাগ ভালে খিনি লগৰ লগতে কথা বতৰা চলি থাকে তোমাৰ আছে নে
অ অ বিদ্যালয়ৰ লগবোৰৰ লগত মোৰ এতিয়াও ভাল আৰু ভাল থাকিবই কাৰণ বিদ্যালয়ৰ লগবোৰ আমি ধৰা দহ বাৰ বছৰ সময় পাওঁ ত' সেইখিনি আমি কলেজত যিখিনি লগৰ পাওঁ সেইখিনি ধৰা আমি তিনি চাৰি বছৰ পাওঁ কিন্তু যিখিনি বিদ্যালয়ৰ লগৰ সেইখিনি আমি ধৰা দহ বছৰ বা বাৰ বছৰ ধৰি পাওঁ ত সেইখিনিৰ লগৰ লগত আমাৰ মানে যিটো ঘনিষ্ঠতা সেইটো অলপ বেছি দিয়া চোন ত' আমি সিহঁতক নিজকে আপোন বুলি বেছি পাওঁ মানে ত' আমি নিজৰ মনৰ কথাবোৰক খুলি কব পাৰো আৰু তেওঁলোকে মানে ভাল বন্ধু আৰু আৰু যিহেতু তুমি জানাই যে মানুহৰ জীৱনত বন্ধুৰ কিমান প্ৰয়োজন দিয়াচোন আমি এতিয়া ধৰা সকলো কথা আমি ঘৰত খুলি ক'ব নোৱাৰো কিন্তু আমাৰ বিদ্যয়ালয়ৰ যি লগ বন্ধু আছে সেই লগ বন্ধুক আমি ধৰা নিজৰ মানে যিখিনি সমস্যা সেইখিনি ধৰা আমি খুলি ক'ব পাৰো যিখিনি ঘৰত আমি ক'ব নোৱাৰো আৰু
হয এইটো হয়ে দিয়াচোন আমি বিদ্যালয়ৰ বা এনেই লগবোৰৰ লগতে আমি মনৰ ক থাবোৰ ক'ব পাৰো। ঘৰতনো এইবোৰ কথা এনো ক'ব নোৱাৰি যিবোৰ কথা আমি লগৰ লগত আমি কব পাৰো সেইয়া আৰু যিমান মানে বিদ্যালয়ৰ লগ বোৰৰ স্মৃতি বহুত আছে দেই মই কব গ'লে সিহঁতৰ লগত ভাল বেয়া যিয়ে হওঁক কেতিয়াবা ধৰা এনে কাজিয়াও হয় বন্ধুবোৰৰ লগত তথাপিতো মানে আমাৰ এতিয়াও মাতবোৰবোৰ চলিয়ে চলিয়ে আছে দেই কিমান মানে আমাৰ এটা ভাল মানে গভীৰ এটা বন্ধুত্ব হৈ পৰিছে এতিয়াও মানে আমাৰ কাজিয়া লাগিলেও ধৰা বা মাতবুল হ'ব বা আমি যদি দুই বছৰ দুই তিনি বছৰ ধৰি যদি আমি কথা নাপাতো এদিন যদি এ বছৰৰ মূৰত যদি এদিন কল কৰো তেতিয়াও আমাৰ মানে এনেকুৱা নালাগে যে আমি ইমান বছৰ ধৰি ক- কথা বতা বা পতা নাছিলো মানে আমাৰ বন্ধুত্বটো ইমান গভীৰ হৈ পৰিছে যে আমাৰ কথা নাপাতিলেও মানে আমাৰ বন্ধুততো ভালে থাকে আৰু কবলৈ গ'লে
উম ঠিক কথা কৈছা আৰু সেইটো লাগেও দিয়াচোন আমাৰ বন্ধুত্ব মাজত কেতিয়া ভুল বুজাবুজি হব পাৰে কিন্তু সেই ভুল বুজাবুজিৰ যে আমি গোটেই জীৱন ভৰ ধৰি ৰাখিম সেইটোও নহয় আমি কোনোবা এজনে হয়তো সৰু হৈ পেলাই আমি নিজৰ ভুলখিনি স্বীকাৰ কৰিব লাগে তেতিয়াহে বন্ধুত্বটো মানে ঘিষ্টতা থাকিব দিয়াচোন আৰু যিহেতু বিদ্যালয়ৰ বন্ধুবোৰক আমি বাৰ বছৰ পাও দহ বাৰ বছৰ পাওতো তেওঁলোকে কি খাই ভাল পায় কি খাই ভাল নাপায় তেওঁলোকৰ জীৱন ধৰণ তেনেকুৱা আমি সকলোখিনি প্ৰায় ভাগ জানোৱেই তো মানে সেই সেই বস্তু খিনি জানো গতিকে তাৰ মাজত আমাৰ কেতিয়াও ভুল ধাৰণা ভুল ধাৰণা হব পাৰে যিহেতু মানুহৰ মাত্ৰকে ভুল হয় ন ত' ভুল ধাৰণা হলে আমাৰ কাজিৰ সৃষ্টি হব পাৰে কিন্তু সেনেকুৱা নহয় যে আমি গোটেই দিন কৰি থাকিম আমি এদিন নিজৰ ভুলটো বা সন্মুখৰ জনে যদি সৰু হোৱা নাই তেতিয়াহ'লে নিজেও সৰু হৈ পেলাই আমি নিজৰ ভুলটো স্বীকাৰ কৰিলে আমাৰ মানে যিখিনি মানে সম্বন্ধ সেই সম্বন্ধ খিনি মানে সুদৃঢ় কৰিব পাৰি আৰু সেইখিনি মানে ভালকে আগ গঢ় লৈ উঠিব পাৰে ত সেইটোৱে কথা আৰু
তাকে মানে যিমান পাৰো আৰু আমি নিজৰ স্কুলীয়া জীৱনৰ বন্ধুবোৰ লগত ভাল বন্ধুত্বতটো বচাই ৰাখিব হলে এইবোৰ কৰি থাকিব লাগিব এতিয়া বিশ্বাস ভাঙিব নালাগিব সিহঁতৰ বা সিহঁতৰ আমি কথাবোৰ যোনবোৰ আমাৰ আমাক মানে সিহঁতে কথাবোৰ আমি। বেলেগৰ ওচৰত যাই ক'ব নালাগে ঠিক তেনেকৈ আমাৰ বন্ধুত্বো বাচি থাকিব ন এটা পিছলৈকে ভাল বন্ধুত্বত গঢ়ি উঠিব আৰু স আৰু মই ভাবো যে আমি ভাল বন্ধু হবলৈ হলে এইবোৰ কাম কৰাতো আৰু আমি নিজৰ জৰুৰী বুলি ভাবো
উম উম তাকে তাকে একদম সঁচা কথা কৈছা তুমি আৰু বাকী এই ঠিকে আৰু ময়ো মানে। তাৰো সময় পালে এপাক বিদ্যালয়লৈ যাম ৰবা এই হৈ গ'ল দুমাহ মান হৈ গ'ল আৰু। মানে ঠিক আজিকালি যোৱা নহয় এতিয়া তেনেকে বহুত ব্যস্ততাৰ মাজত লোৱা থাকো ন ত তেনেকে যোৱা চোৱা নহয় তেনেকে মানে কামৰ ব্যস্ততাৰ মাজতে। কিন্তু হ'লেও এদিন মানে সময় ওলাই যাম আৰু এতিয়া বাকী আজি তোমালোক কথা পাতি ভাল লাগিল দিয়া মোৰ।
অ' মোৰো ভাল লাগিল দিয়া আজিৰ বাবে ৰাখিছো
অ', দিয়া দিয়া।
পালো।